হেল্ল'
কি কৰিছ'?
এ একো নাই কৰা, এই গৰমটো বেছি দিছে যে এই ইফালে ৰাস্তাতে ঘূৰি ফুৰিছোঁ।
অ', অ', ভালে আছ?
আছো আছো মোটামুটি ভালেই কিন্তু গৰমত থাকিলে কোনে ভাল বুলি ক'ব খুজিব আৰু।
কোনে ভাল বুলি কব সেইটো হয়।
অ', এই গেলা গৰমত ভাল কাৰ হ'ব চবৰে অকল বেয়াই হয়।
অ', অ',
নহয় ঘৰতে আছিলোঁ এই ৰাস্তাত কুকুৰৰ মানে ইমান কাজিয়া কৰিছে আৰু।
অ', অ',
মই সেই বাহিৰতে আছিলোঁ।
তহঁতৰ ফালে গৰম কেনেকুৱা দিছে?
উফ ৰাম নকবি আৰু ব গৰমৰ কথা যে নকবি আৰু। তাতে মানে মোক কালি আজি দুটা সকাম কালি এটা সকাম আজি এটা সকাম মানে নগলেও নহয়। উখ ৰাম এয়া সকামলে গৈ পেলাই আহি পেলাই ঘৰত পাই আকৌ আহি আমাৰ দাদাৰ লৰা দুটা আছিলে তাৰপা সিহঁতক এয়া পঠিয়াই মেলি মই ঠাই ঘৰ বোৰ অকমান আকৌ সিহঁত হেৰি পৰহি আহিছিলে, তাৰপা আজিও হৈ দুই অ', উভতিলে যাবলৈ মন নাই দুইটা, তাৰপা লগৰ লৰা এটা লৈ আহিলে সেইটো ঘৰ পৰা ফোন কৰি আছে। আজি কিবা ক্লাছ আছিলে তাবলা ক্লাছ আজি সেই ক্লাছলৈ নগলেগে মানে। তাৰ পিছতে যেনিবা হেৰি সিহঁতৰ বোলো চা যা পঠিয়াও মানে কওঁতে নি যেতিয়া পঠিয়াইছে তেতিয়া আকৌ তেতিয়াহে পঠিয়াব
এইটো নিজে শুনিব লাগিব কথাবোৰ তেতিয়াহে
অ',
নিজে এতিয়া যদি নিজে নুশুনে কপা পঠিয়াব তাৰ পিছত, আৰু হয়ো নহয় এনেকে ক্লাছ চ্লাছ বোৰ ক্ষতি কৰি থকাটো ভাল কথাও নহয় নহয়, আৰু এতিয়া কিবা এটা পাৰক বুলিয়ে দি থৈছে, এতিয়া আকৌ যদি তেনেকে ক্ষতি কৰি থাকে একেৰাহে
উম, উম, ময়ো সেয়া বুজাই মেলি পেলাই দুইটাকে পঠিয়াই, মই বোলো ছা আকৌ আকৌ দৰকাৰ হলে হেৰিয়ৰ এইটো কি উম, গৰম বন্ধ খোলা আগত আকৌ দৰকাৰ হলে এদিনা আহিবি জা দুইটা এতিয়া য
অ', সেইটোয়ে আকৌ যাব দৰকাৰ হলে, কিন্তু এতিয়া আকৌ যিখিনি ক্লাছ আছে কিবা আছে সেইখিনি কৰি ল'ব লাগিব।
আৰু নহয় কওঁ তেনি যাগে যা বোলো তেতিয়াহে ভাল পাব আকৌ দেউতাহঁতে বেলেগলে তেতিয়াহে পঠিয়াবলৈ মন কৰিব
সেই বুলি কৈ মেলি পেলাই পঠিয়াইছো, এতিয়া মই কি গোটাই আছোঁ গম পাৱ নে এইবোৰ গামোচা তিয়াইছে এখন, এখন তিয়াইছে এখন এখন মোচা। গোটেই এইবোৰ তিয়াই মেলি থৈ গৈছে সেইবোৰ গোটাইছোঁ ছাৰ্ফ অকণ দি পেলাই বুলু। ধুই দিওঁ ধুই মেলি পেলাই। অ এইবোৰ এতিয়া ধুই মেলি পেলাই আকৌ অকমান ৰ'দ আছেই নহয় যিহে গৰম।
অ আৰু এই, এই গৰমটোত এনেইতো এইবোৰ। কথাই নাই এনেও শুকাৱই আগফালে এনেই দি থলেও শুকাৱ।
শুকাৱ সেইটোৱে।
উম তাৰপিছত ডাঙৰ এইকেইদিন আমাৰ একেৰাহে এটা একদম বৰ ডাঙৰ ঘটনা হৈ আছে নহয়।
কি।
ঘটনা, ঘটনা নহয় মানে আৰু একদম মানে ভাল লগাই। এইকেইদিন একেৰাহে আমাৰ পিছফালৰ এই যিখন পিছফালৰ গাওঁ খন। তাৰ এনেকে ডাঙৰ পুখুৰী পুখুৰী বোৰযে আছে। ফিচাৰি বোৰযে আছে। এই গেলা গৰমত ভালেই পাইছোঁ আৰু এইকেইদিন। একদম একেৰাহে সাঁতুৰিছো ঠিকছে সাঁতুৰিছো। কালি-কালি গ'লো সেয়া পৰহি পৰা পৰহিও গৈছোঁ। তাৰ আগদিনাও গৈছোঁ কালিও সেয়া সাঁতুৰিলোগে পৰহিও আক আকৌ মাছো ধৰিলোগে গৈ পেলাই পুল এটাৰ তলতে ঠিকছে ধৰিলোঁ তাক তাকে সেই গৰৈ, চেঙেলী আকৌ তোৰ মাগুৰ পোৱালি এ দুটামান মাগুৰৰ।
বা অই তই গা ধুৱলে। গা ধুৱলৈ পুখুৰীৰ পানীবোৰ চেঁচা হৈ থাকে নে চাওঁ জেগানে কিনো।
এ, নহয় পুখুৰী পানী তোৰ প্ৰায়-প্ৰায় গৰমেই কিন্তু হেৰি। মাজত তই এনেকুৱা হয় মানে তই এডোখৰ চেঁচা পাওঁ, এডোখৰ গৰম পাওঁ আৰু এই তাতে পুখু পুখুৰী ওপৰত যদি এনেকে শেলাই হওঁক বা কিবা হওঁক, তেনেকে কিবা এক তাৰ লেয়াৰ থাকে লেয়াৰটো থাকিলে যে সেইটো গৰম হৈ যায় পানীটো কিন্তু। সেইবোৰ আমিত আছিলে মানে ৰঙা লেয়াৰ এটা আছিলে। তাৰপিছত আমি যেতিয়া তালৈ নামি দিলোঁ সেই ৰ সেই সোপা নোহোৱা হ'ল।
তাৰপিছতে আৰু হেৰি হৈ গ'ল, ঠিক হৈ গ'ল।
হা অই চা ভাল লাগে আকৌ তেনেকে মুকলিকে গা ধুৱলৈ পালে হয়নে। আজিকালি সেইবোৰ নাইকিয়াই হ'ল মুকলিকে গা ধোৱাটো।
আজিকালি ল'ৰা-ছোৱালী কোনে তেনেকৈ একো ক'বাত য'তে ত'তে গৈ।
ই', গা ধুৱলে দিব। সঁচাকে অ এইবোৰ যে একেবাৰে বান্ধত থাকি-থাকি বুলো কি হ'ব ঠিকে নাই। আৰু তেনেকে মুকলিকে কেতিয়ানো তেনেকে যাবলৈ পাব।
হয়, ইমান একেবাৰে এই তেনেকে থাকিলেহে ভাল ল'ৰা-ছোৱালী অকণ মিলি থাকিব পাৰিব। চবৰে লগত আৰু এনেকে পৰি-পৰিবেশ বুকত মিলিব লাগিব নহ বিশেষকেইটা ইমান গৰমত। ‌ আমাক চবেই বহুতে আমাৰ গালিও পাৰি আছে ইমান গৰমত কেলে পুখ
ই', এইবোৰ বুজি নাপাই ভালে কৈছোঁ, আৰু এটা কথা কি গ'ম পাইছোঁ নে নাই এতিয়া আমাৰ ইহঁতে সাত ৰিবলৈ শিকিব ক'ত বাৰু সাঁতুৰিব নাজানো বুলি ক'লে নহ'ব নহয়। একে আমাৰ ছোৱালীয়ে। ডাঙৰ ছোৱালীয়ে, ডাঙৰ ছোৱালীয়ে সাঁতুৰিব নেজানে জানিবলৈ শিকিবলৈ জেগা অকণ লাগিব নহয়।
অ', আৰু এতিয়াও মানুহ এটা। ক'বলৈ বুলিয়ে যে ৰুমৰ ভিতৰত বাথৰুম এটা দি অ, হেৰি এটা দি পেলাই। বাল্টিং এটা দি তাত আৰু সাঁতুৰিবলৈ দিলে নহ'ব নহ। এনেকে ওলাই যাবই লাগিব এনে পুখুৰীয়ে-চুখুৰীয়ে, নদীয়ে-চদিয়ে। আগতে দেখোন কেলে আমি এনেকে আমাৰ। পিছ আগফালৰ নদীত আমি বা পিছফালৰ নদীলৈ ইমান হেৰি কৰা নহয়, আগফালৰ নদীত দেখ এখন বছৰেকত এবাৰ মাছ ধৰা হয়েই। আৰু সেই মাছ ধৰা বুলিয়ে, আমি কিমান নামো বাৰু সেই পুখুৰী বুকত। অ', কি খাই নদীখনত
খুচুৰ কোনোবা দুটা মানে গা ধুই থকা দেখিলে, একদম জবংকে একদম গৈ পেলাই পুখুৰীটোতহে পংগৈ আজিকালি ল'ৰা-ছোৱালীটো তেনেকে বাৰও নেযায়ও, তো, পঠিয়ালেও নাযা মানে কি হয় সহ সময় সিহঁতক মানে তেনেকুৱা কৰি পেলালে সময়ে কৰিলে বোলো ছোৱালীখিনিক তেনেকুৱা।
সেইোৱে সিহঁতে পৰিৱেশতো তেনেকে নাপালে নহয়। পুখুৰীত গা ধুই থকা কিবা কৰি থকা। সেইকাৰণে সিহঁতে মানে মন নিজ নিেও মন নকৰে, আৰু সিহঁতে সেইটো পৰিৱেশ পোৱা নাই যেতিয়া সিহঁতে নিবিচাৰেও সেই তেনেকুৱাবোৰ
নিবিচাৰে আৰু চা সচাকে পৰাাৰ মোৰ হেৰি মোৰ পৰা মোৰ পৰায় মন যায় আকৌ তেনেকে সাঁতুৰিবলে, গা ধুবলে ধবলৈকে জেগা নাইকিয়া হল। ‌ আৰু ৰবচোন এতিয়া কালি কোন কালি আমাৰ এইখিনিত মানে ছুইমিং পুল এটালৈ এই ৰিজৰ্টখনলৈ গৈছিলোঁ চুইমিং পুলৰ সৰু ল ছোৱালী গা ধু মানে গা ধুবলৈ হেৰি টকা লাগে দুশ টকা অ সৰু ল'ৰা ছোৱালী এশ টকা ডাঙৰ দুশ টকা ত এনে সোমাই চাবলৈ লাগে বিশ টকা এনেই বাৰু সোমাই চাবলৈ বিশ টকাাতটো কি চাবি বাৰ লোকে গা ধোৱা চাবলৈও বিশ টকা
ৰামটো বাৰু তাত গা ধোৱা চাবলৈ বেলেগে গা ধোৱা চাবলৈ বিশ টকা আৰু নিজে গা ধুবলৈ হলে তাত দিব লাগে মানে এইটো হেৰি এইটো দুশ টকা সেইটো বাৰু কথা হ'ল নেকি
আৰুও নহয় তাত এতিয়া কিন্তু কি শিকিব পাৰিব বাৰ তই নিজে কচোন তাত বাৰু কই চুইমিং পুলত গা ধু শাক শিকিব পাৰিব
আৰু তাৰে এই প এ এবছৰ মূৰত
এবছৰৰ মূৰত এদিন গৈ তাত এনেকৈ সাঁতুৰি মেলি উফৰাম এনেই সাঁতোৰখন শিকিবগে তাত গৈ পেলাই তাতকে আমাৰ এতিয়া ভাল হৈছে আমি এতিয়া সাঁুব আি বহুত দিন আগলৈকে নাজানো দেখোন কিন্তু এতিয়া এই এনেকে পুখুৰী বুকত নামি নামি লাহে লাহে
খাটিব জাননেে
জানো এতিয়া এতিয়াই জানো মানে আৰু মই হেৰি নহয় মই থঠিয় খো দিওঁ থিয় খটোো দিও মই আগতে কিন্তু এতিয়াও মই এই চিলনী সতোৰ দিব নোৱাৰো এইকিনি কি আছো একদম পুৰা তাকেনবা হেৰি আমাৰ দুটা মানে ভয়ও কৰে ভয় কৰা কটা নমি না যায়গি
পছা তহঁতৰ যে হেৰি ভাইটি দুটা সিহঁতে কাটিব জনা শুনেে নাই
এটাই জানে এটাই নাজানে তাকে কৈছো আৰু সেই পাৰতে ৰই পেলাই উৎপাত কৰি থাকে ত আ এইকেইদিন অকমান নামিবলৈ দিছো আকৌিছ
অ জুোক চোক জোক চুোক আছে নে জুোক
নাই নাই সেই যখ নাই
অ যুগ বোৰ কি হ'ল বাৰু আগতে যে যিডাল যিডাল যুগ যে আজিকালি যুগ বোৰ নাই ন এ জ জুোক থাকে কামহে ভয় লাগে অ আগতে পানী বুকত যে ইমান জুগ পানী বুকত যে ইমান জুখ আজিকালি জুগবোৰ কলে গ'ল বাৰু জুোগবোৰ নাইকিয়া হ'ল দেখোন
এই আমি যে মজাতোক যে কৈছো এই পৰহি এনেকে মাছ ধৰিছিলো বুলি সেই পিছফালৰ এনেকে নামঘৰীয়া ঘৰৰ কাষৰ এনেকে পুল এটাত
উ
এই তাকে তাতে আকৌ এনেই আগৰকেবাৰ একদম জোকৰ জহত একদম বেয়া হৈ যায় কোনো নানাম নানামেই এইবাৰ এইবাৰ জুপৰ একো চিন এটাও নাই অকল এইবাৰ যেনিবা একদম ধুনীয়াকে দেখা দি থাকিলে শিঙি মাছ গালে শিঙি মাছ মানে তো ইমানেই শিঙি যেনেকটো দৰিকনাা গলে এগাল একদম জাক পাতি পাতি যায়
অ অ
শিঙি তেনেকেতো একদম এহাত এহাত মানে ডাঙৰ ডাঙৰ শিঙি তোৰ কৈছো নহয় বাপৰেৰে কিমান গাল অ ধৰিলো গোটেই কিমান খিনি ধৰিলো আকৌ
হে শিঙ ডাঙৰ ডাঙৰ শিঙি মাছ
সেই বহুত ডাঙৰ ডঙৰ কি কওঁ এনেকে চালনী এখন ডাঙকে ডাঙৰ চালনীখন পাতি পেলাই মায়ী এডালে ঘুলুকি দিওঁ ই মোক ভৰিত দিলে
উ আকৌ হাত বোকে কেনেকে ধৰিলি
এ হাতে নধ নহয় এনেকে কি ক তিন্তটো আছে চালননিখন পাতি থওঁ চালনিখনম পাতি পেলাই ইফালে মাৰি এডালে অকণমান এনেকে লৰাই দিওঁ ঘুলুকি দিওঁ আহি পেলাই এই চালনীখনত পৰেহিয়ে নহয় চালনীখনত। পোৱাৰ পিছত আৰু ধুনীয়াকৈ তাক হেৰিটোত ভৰাইহে ল'ব লাগে টিংটোত ভৰাইহে দিব লাগে আৰু সেইটো কি কথা আছে সেইটোত ইমান নহ'লে কিন্তু একদম গোটেই পানীটো শু গাওঁতে মই নামি দিলোগে গৈ পেলাই তাত আৰু গোটেই শিঙি মানে তই ভৰি দিলেই প্ৰথম শিঙিহে লাগে
তহঁত ভাল সাহসত নামিলি দেই মই দেখিলে নোৱাৰোঁ। কিন্তু নামিব দেই শিঙি মাছ যদি দুটাও দেখো
কেইবাটাও। কেইবাটাও নানামিলে মাছ। জিম জিম বুলি উৎপাতত যিকেইটা গ'ল নামিবই নোৱাৰিলে বহুত কেইটা নামিবই নোৱাৰিলে।
গৰমত এচাত দিয়াৰ পিছত আৰু তাৰপিছত থাকিবি নহয় আৰু।
এ হ'লেও ইমান হেৰি নহ'লে এখিনি। এই যোৱা যোৱাবাৰ এনেকে এই আমাক এনেকে ঘৰৰ কাষৰ যে এনেকে ডাঙৰ পুখুৰীতটো যে। সেই পুখুৰীতটো সিঁচিছিলো যে আমি গোটেই পুখুৰীতটো সিঁচোতে সেইবাৰ মোক এচাত দিলে হাতত দিওঁতে মোৰ মানে অৱস্থা বেয়া হ'ল মই চবকে চিঞৰি ফুৰিলো শিঙি মাছে বিন্ধিলে শিঙিয়ে বিন্ধিলে মোক চবে কৈছে নকবি নকবি। ক'ব নালাগে মইনো কি জানো সেইবোৰ নকবি ক'ব নালাগে মই চবকে চিঞৰিলো সেটো আৰু এনে কোৱা কথা তাৰ পিছত চিঞৰি ফুৰিছো কিবা কৰিছো তাৰ পিছত সূৰ্য ফালে কামুৰিব দিছে কামুৰি দিছো। কিবা কৰিবলে দিছে কৰিছো মানে এইবোৰ কৈছো নহয় অবগন আৰু কোনোবা এটাই আকৌ মোক তেতিয়া কৈছিলে অ কোনোবা এটাই মোক কৈছিলে এনেকৈ পেটটো সানি পেলাই সানি দিব লাগে ত এই জেগাটো পেটু উলিয়াই তাৰপাছত মই কি ক'লো মই সেদিনাখনি যেতিয়া শিঙি মাছটো বিন্ধিলে মই বোলো কোনোবাই মোক এই শিঙি মাছৰ তাৰপৰা পেটু নহয় নহয় এ যিকোনো উলিয়ালেই হ'ল
অ।
ত মই বোলো হেৰি কৰছোন কোনবাৰ শিঙি মাছটা পেটু অকণ দিয়াই দিয়কচোন পিছত পিছফালৰ এনেকে বৌজনীয়ে উলিয়ালে উলিয়াই পেলাই হেৰিটোত সেই জেগা কণত লগাই দিলে এ তোৰ কৈছোঁ নহয় মোৰ পাঁচ মিনিট মান অ বিষাইছিলে মানে ভয়ংকৰ বিষ বাৰ পাঁচ মিনিটলৈ
অ।
তাৰ তাৰ পিছত একো অনুভৱেই নাই আকৌ নামি গ'লো আকৌ নামি পেলাই আকৌ ধৰি আছোঁ।
অ সঁচাকে মানে ভাল নে কিনো বাৰু পেটুতটো লগাই দিলে মানে কি হয়নো সেইটোয়ে হয় ন
চাগে এইটোৱে চাগে কিবা এটা শোষণ কৰে আৰু বিষটো কিবাকে
বিষটো কিবা এটা হয় সেইটোয়ে অ', আৰু ৰবিচোন হেৰি নহয়, এই মোৰ ত' তইতো শিঙি মাছেই ধৰিছ, মোৰ যে মাগুৰ মাছ ধৰিবলেও ভয় লাগে বিন্ধি দিয়ে বুলি।
এই মাগুৰ মাছো ওলাইছে, মাগুৰ মাছ তিনি চাৰিজনী চ চাৰিজনী একদম ডাঙৰ ডাঙৰে ওলাইছে তিনি চাৰিজনী বাকী এনেকে সৰু সৰু মাগুৰ পোনাৰ বহুত ওলাইছে।
এ মোৰ মাগুৰ মাছ ধৰিবলেও ভয় লাগে দেই জানোচা বিন্ধি দিব বিন্ধি
সেইটোৱে সেইটোৱে মাগুৰ মাছ ধৰিব জানিব লাগে শিঙিটোৰ নিচিনা একেই নহয় জানো সেইকাৰণে মানুহে ভয় কৰে কিন্তু মাগুৰ মাছটো ধৰিব জানিলে একো নহয়। অসুবিধা নাই মাগুৰ মাছ ধৰাত।
মোৰ এই শিঙি মাছটো গতে লাগে যে মোৰ সেইটোও ভয় লাগে। ঠিক আছে বাৰু তই আকৌ হেৰি ফোন এটা মোলৈ কৰিবি দেই।
অ', হ'ব দে মই তোলে ফোন মাৰিম, এতিয়া আজৰি হৈ লওঁ কামবোৰ বাহ
অ', অ', হ'ব দে পিছত কৰিবি আৰু।
অ', হ'ব দে তেতিয়া ঠিক আছে।
হ'ব দে মোৰ সেই আমাৰ ঘৰৰ দাদাই ফোন মাৰি আছে মোলৈ মানে।
অ', অ', হ'ব দে হ'ব।
অ', অ', হ'ব দে।